অ' শুনিছা নে?
আহ।
ক'ব মোকো অঁ' শুনি আছো শুনি আছো। কি কৰি আছা বন্ধু? মই এনেই অলপ ফুৰিবলৈ উলাই আহিলো তুমি?
এ মই এনে বহি আছোঁ ৰ'বা।
অ' গধূলি কি খালা?
হম।
গধূলি কিবা খালানে?
এ কিবা খালো মানে তেনেকুৱা এখন খোৱা নাই। কিন্তু খালো তেনেকুৱা নাখালোও মানে নৰ্মেল চাহ খালো আৰু অলপ পিছত কিবা খা ব যাম আৰু ওলাই পেট ভৰাৰাকে।
হয়, হয়, হয়।
ফুৰিব যাম অলপ। ঘৰত আৰু কিমান থাকিম, বৰ হৈ গৈছো ঘৰত থাকি থাকি অ'।
বৰ লাগি যায়, বেছি টাইম থাকিলেও।
এ মই এনি টাইম বাহিৰত থকা মানুহ ন ঘৰত থাকিবই নোৱাৰোঁ বেছি।
এইটো সকলোৰে হয়।
হয়, বাকী তুমি আজি দিনটো কি কি কৰিলা কেনে গ'ল তোমাৰ দিন?
মোৰ দিনটো ভালেই গ'ল গধূলি এনে অলপ বৰা বহো গধূলি বঢ়া ববলৈ গ'লো। ফিচিং কৰিবলৈ। তাৰপিছত আহি গা পা ধুই, এনে অলপ চা পানী খা টেঙাৰ চৰবত খালোঁ আৰু কঁঠাল খালোঁ, গৰম হ'লেও।
এ সেই কঁঠাল খাই দিলা নেকি গৰমত? ভাল পাওঁ, মইয়ো বাৰু ভাল পাওঁ। তুমি মানে একেবাৰতে কেইটা কঁঠাল খোৱা মানে কেইটা মানে কঁঠালৰ পিচ খোৱা?
মই চাৰি প ছয় সাতট গলে খাও তাৰ ওপৰত নাখাও ভাল পালেও।
অ ম ম মই খাই দিওঁ বিশছটা পঁচিশটা একেলগে।
বোৱা বোৱা বোৱা মানে তুমি যি দেখিলোঁ, তুমি বহুত ভাল পোৱা কঁঠাল?
আধা কঁঠাল অকলে খাই দিয়ে। হয় নে? শুনিছা নহয় বন্ধু? অ বন্ধু শুনিছা নে? অ বন্ধু শুনিছা নে? বন্ধু শুনিছা নে বন্ধু? শুনিছা নে বন্ধু? শুনিছা নে বন্ধু? হেল্ল'! হেল্ল' শুনিছা নহয়?